হেল্ল' শুনিছানে হেল্ল' অ শুনিছ আহ এ মই হেৰি এ তাই কিতাপ এখনকে পঢ়ি আছিলো দে আহ কিনো কৰি থাকিম বোলো টোপনিও অহা নাই কিতাপখনকে পঢ়ি আছো ৰ অহ জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে পঢ়ি আছিলো এই এইবিলাক লাগে নহয় আকৌ কেতি কেতিয়াবা
তাৰ বিষয়ে জানিবলৈ
হা
তাকে লাগে বোলো সেইবিলাকো
অ লাগে আকৌ জ্যোতিপ্ৰসাদ আগৰৱালা হে বিষয়ে মই সেয়া পঢ়ি আছো ভাল লাগিছে পঢ়ি মানে কি নহয় ভাল লাগিব মানে হেৰি কেতিয়া মানে জন্ম হৈছিলে কেতিয়া মৃত্যু হৈছিলে সেইকেইটা মানে লাগে মানে
সেই হয় তাতকৈও ভাল ন
অঁ এইয়া ত হে অকমান হাঁ
কি ক কি কি লিখা আছে?
কি কি আছে মানে হেৰি এ য়া, কত জন্ম হৈছিলে জ্যোতিপ্ৰসাদ ডিব্ৰুগড় জিলা, মানে তামোলবাৰী যে সেয়া ত অহ তামোলবাৰীত চাহ বাগিচাত ঊনৈছশ তিনি চনত তিনি চনৰ মানে জন্ম আহ হৈছিলে সোতৰ জুন তাৰিখে জন্ম হৈছিলে জ্যোতিপ্ৰসাদ আগৰবালা আকৌ এবাৰ আহিছিলে পৰীক্ষাত তেওঁ তেওঁৰ পিতৃ আহ নাম কি আছিলে, সেইটো আহিছিলে তেওঁৰ পিতৃ নাম আছিলে হেৰি পৰমানন্দ আগৰৱালা।
অ পৰমানন্দ আগৰৱালা
অ তাৰপা মাত মাতৃ নাম আকৌ হেই কিৰণময়ী দেৱী
কিৰণময়ী দেৱী
অ আকৌ আহিব, তেওঁ মানে হেৰি এনেকে জ্যোতিপ্ৰসাদ আগৰৱালা স্কুলীয়া জীৱন ক'ত হেৰি হৈছিলে বা আকৌ হে কলেজীয়া জীৱন সেয়াও আহে তেওঁ আক এ স্কুলীয়া অ স্কুলীয়া জীৱন হেৰিয়ত হে লৈছিলে শিক্ষা ডিব্ৰুগড় আৰু তেজপুৰত মানে। স্কুলীয়া জীৱনতটো কৰিছিলে।
অ ইতিহাসতে গ এতিয়াৰ ধুনীয়াকে থৈ দে কেতিয়াবা পৰীক্ষা চৰিক্ষা আহিব। এতিয়া আমি বেলেগ কিবা এটা কথা। কথাকে পাতোঁতে সে আমি যে গৈছিলোঁ যে হয়। অ পিছত আকৌ কিতাপ খনৰ কথা। পাতিম আউ
আহ
কালিকে যে। যে গুজৰাটত যে এদিন যে এবাৰ যে তোৰ মনত আছে নে অ তাত যে কি ইমান ধুনীয়া ধুনীয়া একদম কাপোৰ বিলাক যে ওলাই যে কম দামত যে ৰাস্তা দি যে আনে যে। হয় নে নহয় অ ৰাস্ত তে বে বিক্ৰী কৰে তোৰ কাৰণে লৈছিলোঁ যে হেৰি বিলাক যে হয়
আহ অ
ইমান ধুনীয়া ধুনীয়া আছিলে ইমান কম দামতে আমাৰ ইয়াতে তেনেকে নোপাই চোন নহয় নে মই ইমান বিচাৰোঁ
অ আমাৰ ইয়াত নাপা মই সেইকেইটাও ই যে লং লং যে দীঘল দীঘল যে পেনী যে বগা বগা।
অ অ অ পেনি কেইটা যে
অ সেইকেইটা আকৌ ভাল লাগিছিলে মোৰ আকৌ তেতিয়া কি
তেখেতে
অ তেতিয়াযে কিনি আনিছিলোঁ
অ কম দামত পাই ৰাস্তাতে বেছিব আহে যে
অহ
ধুনিয়া লাগিছিলে পেনী গীতা অ দীঘল দীঘল মই দুযোৱা আনিছিলোঁ
উম
ৌাক শাৰী বিলাক ষাঠি টকাতে দিয়ে গম পালি ধুনীয়া ধুনীয়া শাড়ী।
আহ হা এতিয়া এতিয়া কোনোবা এতিয়া অ' বজাৰ হত যোৱা মানুহ থকা সা আনিব দিব পৰা গ'ল। সেই তিন তাত হয়। কম দামতে।
আচলতে হেৰি উ নিজে মানে থাকিলে বাতৰি আহে ত এতিয়া বেলেগে বেলেগৰ কাৰণে কি এইটো লৈ যাম বুলিলে পেলাই সি কৰিব আমি মানে যেতিয়া উ নিজে ঘৰৰ সন্মুখতে আহে। নিকিনো বুলিও মানে। বাধ্য হ ও দ টো ইমান কমত দিয়ে। সেইকাৰণে। এতিয়া বেলেগক আনিব য সিহঁতি। ক'ৰ পা দোকানত যাব তেতিয়া দামতটো বেছিও ল'ব পাৰে কিজানি।
অহ, অহ।
সুবিধা নাপাবও কাৰ এতিয়া গা তাত মানে বেপাৰী অহৰহ হাঁহি থাকে যে সম কদি
অ' সমুখ দি আহি থাকে যে।
সেইকাৰণে মানে চ
আৰু যে বস্তু যে এইয়া যে হেৰি যে বনাও যে এইয়া কি বুলি কয় এইয়া যে কৃষ্ণৰ আধা যে বনাইছে। বনাইছিলো যে
অ'
অ' ৰাধা কৃষ্ণ যে বনাইছে। ল'ম।
আৰু এতিয়াও
অ' এখন এতিয়াও আছে বাৰু চিলাই চিলাই যে ন আঁকি দিয়ে তাত মানুহে। হয়।
উম
তাৰপিছত।
অ' এতিয়া আমাৰ আহ এ চব। সেইবিলাক পাই চুমকী বিলাকমানে।
অ' প্ৰতিটো বস্তুয়ে পায় মানে যি লাগে। লাগে মানে ৰাখেই মানে দোকানী বিলাকে সেইবিলাক বনোৱা অ ইমান দামো নহয় অ অ হেনে নহয়
অ
তাত ইয়াৰ আছে
অ‌ অ খালি মানে ত কৰিহে যাব লাগে আ
লাগে পাই হ মানহ হয় ন
অঁ
ক বাদ
আমাৰ ইয়াত কৰা হয় মই ধুনীয়াক কে বনাই বনাই বেচিলো হেতেন এতিয়া আমাৰ ইয়াত নাপায় আৰু
ফনতো দি থব লাগে ধুনীয়াকে অনলাইনেও কিনি নিলে হয় উমন বনোৱাই নাই এনে চেষ্টা চি থাকিব পাগ'ল
থ দে
পদ্ধতি খ দ আহি মই যে আমি যে অনলাইন বস্তু আপলোড কিনো জানো এতিয়া ঘৰতে দি যাইহি সেইবিলাকত মানে দি দিলো হয়
অহহ
অ হহৈ যাব আজি
ধুনীয়াকৈ বনাই বনাই দিলোঁ সেঁতেন মানুহে নিলেহেঁতেন কিয়নো নিনিলে হয় হয় ইমান ধুনীয়া লাগে
অ
তেনেকে আনিব পৰা হয় কিন ন অনলাইনত? তেনেকে চিনাকী মানুহ থকা হয় বোলো
গু ছি আহিলো হয় চাকৰি নকৰিলো ন পঢ়া যোৱা মানুহে নাছিলে গম পালি ইমান চব মেট্ৰিক ফেল এইটো অলপ পঢ়া টাইম তথাপিও কিমান হয় নে নহয়‌?
অহ হয় হেৰি কি বুলি কয় তোৰ যদি চিনাকি মানুহ থাকিলে হয়। তই তেতিয়া মানে। ফোন কৰি দিয়া হয় পাৰ্চেল কৰি দিলেই হয়।
অ আহিলে হয়। কঢয়। হয় বেলেগৰ পৰা আনি আনি। চাই নিজে নিব পাব।
আহ। আনিবিচোন তেনেকে কৈ পেলাই আকৌ কাৰোবাৰ নম্বৰ আছে যদি মই তেতিয়া কৰিব পাৰিম।
অহ।
নম্বৰ আছে যদি চাৰাবিচোন।
অনলাইনতে পোৱা যায়ে
অনলাইনৰ পাই।
দোকান পাই কিনি দোকানে অনলাইন নত দি দিলে। অনলাইনট এতিয়া হ'ল। কাৰনেকে বনাই পেলাই। অ অনলাইন। ইয়াৰ পৰা বস্তুখিনি। মানে আমি মানুহক বেছি কৰিব নালাগে অনলাইনে নিদি নিমি।
অঁ অঁ অঁ।
সেইকাৰে এনে থাকিব নালাগে মানে মানুহে। বনাই থাকিব লাগে অনলাইনত দি দিব লাগে এইটো বস্তু এইটো বস্তু। তেনেকেকে চাই। ম চাগো চা দেখিবন ন।
আহ আহ।
অ অ দিয়। আমাৰ ঘৰ পৰা বস্ত নিবা আহি যাব মানে। আমি খালি‌ দি আহো তেনেকে। ক
আহঁ।
সেইকাৰ মানে। য কাপ। এক চাদৰ মেখেলা গা হেৰি গামোচা সেনেকে বেছিকিব প যায় ন যি জা বস্তু কিছুমান।
গামোচা চামোচা ববলৈও জানো এতিয়া। কাপোৰ লগাবলৈ হে এতিয়া শাল লাগি লাগিব তাঁতশাল লাগিব আকৌ ধৰি লও কি
তাৰ মানে নিছে ক আতি আহতি ন ন যমাই ল
অ
কথা মানে কথা কবলৈতো জানিমে মেকানিক
অ সে হেৰি কি বুলি কয় এতিয়াতৰ মানুহে কাপোৰ কানি বেছি থকা নাই চাদৰ মেখেলা বেছি আছে হয় হে তেনেকে যদি ববলৈ জানো এতিয়া তাঁতৰ শাল নাই আকৌ তাঁতৰশাল এখন কিন কিনি কৰি ল'ৰা লৰাচোন আৰু বোৱালৈ চোন চব হেৰিয়ে হৈ যাবগে সেটো কাৰণে মনও নাযায়
কাম এটা কৰক অ ফ্ৰেবিক কৰিব জাব যে ঠিক আছে কেইদিনমানৰ আগত যদি মিস্ক মেখেলা চাদৰ খনতে বাৰ শ তেৰ শ কৈ দিলে
অ আনিব লাগিব ৰ
আজিকালি পেইণ্টিং মানে কিতাপ কিনিবলৈ পায় তাপ কিতাত তাকে তাৰ বনাই দিলে হ'ল স দি দিব লাগে এটা পাত কিটা মানে বনাই একে তাকে অ
অ অ ফুল ফুলকেইটা কিনিবও পাৰে বুলি গম পাইচোন কিন্তু কাপোৰ এতিয়া মই ক'ত পাম জানো কম দামত হয় এতিয়া আকৌ দাম দি দি ত কাপোৰও আন ফুল খিনিও দাম লয়
ক মোৰ চিনাকি আছে নহয় আমাৰ সেই ছোৱালী কৰি আছে তাইক কলেই হ'ল
অ তাইক কলে হ'ব আৰু
তাকে হে আ তেনেকে নগাঁও পৰা বহুত নতুন নতুন কাপোৰ লৈছে বানন্ধিল হ'ল চেলত আনে বাৰিল দে পোৱা যায়
হেনেকে
তাই লগতে কন্তেক কৰিবা কবা আকৌ ন হ ত হত আে
অ আনে তাইৰ সৈতে কন্টেকটো কৰিব লাগিব আনে হ'ব দে শুওঁ দে মোৰ টোপনিয়ে ধৰিছে হ হব দে
টোপনি ধৰিছে ম ধৰিছে টোপনি হব দেই